অ। কি কৰিছে?
এ আছো আও
আপ আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা?
আমাৰফালে বতৰ ডাৱৰীয়াই কৰি আছে। আমাৰ এই ভাইটি আহিছিলে যে ওলাই গৈছে মদ তাক কৈছো বোলো সোনকালে আহি দিনলে বৰষুণ পৰিলে ডাঙৰ কথাই হ'ব
আপোনাৰ মাইনাজনীৰ খবৰ ভাল?
মাইনা জনী আছে ঠিকে
আহ আহ অ
আজিকালি ব উৎপাত কৰি থাকে যে
উৎপাত কৰি থাকে ন
বহুত উৎপাত এতিয়া আমাৰ এই ঘৰত কাম কৰিবলৈ লগাইছে মানুহ দুজনক তেওঁ তেওঁলোক হয় একেবাই মাতি মাতি চুই চুই কথা পাতি থাকে তেওঁলোক
হি হি হি হি, হি হি ত সেইটো বয়সত ভাল লাগে ন কথাবিলাক শুনি
একদম কথা পাতি থাকে একদম চ চয় চব কালি বাইদেউৰ এগৰাকী আছিলে ওচৰতে কাম কৰা মানুহ এঘৰত
হম
তাৰ পিছত গেটেদি পাৰ হৈ গৈছে ছোৱালী এজনী মা বুলি মাতিছে তাইক
মা মা বুলি কৈছে
অঁ তাই কেতিয়াবা কাবাক মা বুলি বা এনেই নৰ্মেলি আমাৰ মালিকনীকনীক কয় মা বুলি স ছোৱালীজনী ক'লে আৰু কৈছে অ পাপালে আনি থোৱা মাৰ সুবিধা হব। বাইদেউ গৰা স কৈছে। তেনেই ৱাহ
অ এদিন যে মই ফোন কৰোতে যে মোক আইতা বুলি কৈছিলে গাভৰু ছোৱালীজনীকনো আইতা বুলি কয় ন বাৰু? হে হে হে
তাকে তাকে দাদী দাদী বুলিও কৈছে
বুলিও কয়
উম হ। তাই মানে কি হয় এই অকমান উ মানুহৰ লগত মানে ফ্ৰীটো পুৰা হলি গলি হ'ব পাৰে এইটো হয়তো মোৰপৰা আহিছে চাগে দেই।
অ চবৰ লগতে মিলি যাব পাৰে ভাল তেনেকুৱা ভাল হে ন? ভাল
অ হ টো বাপেকৰ ইমান হেৰিটো নাই বাৰু এইটো এই কেপাচিটি টো। মিলে মানে। অ কিন্তু উ এই মানে মানুহৰ লগত পতককে মিলি যাব পাৰে মানে এতিয়া আজি এজন ল'ৰা আহিছে আছিলে ল'ৰাজন মানে বহুত শকত- আৱত
উম!
বেলেগ পোৱালি হোৱাহেতেন ভয়তে কান্দিলেহেঁতেন। বা কিবা। তাইটো কানা নাই তাই এনে ফটোৱামি কৰিবলৈ লাগিছে
ভাল লাগে ন তেনেকুৱা ল'ৰা ছোৱালী? তেনেকুৱা আৰু কি ৰাখিব ভাল। মাকৰ সুবিধা। তেনেকুৱা ল'ৰা ছোৱালী ৰাখিবও ভাল ন?
এতিয়া আমাৰ মালিকনী খুড়ীৰ ছোৱালীজনীয়ে মানে পাৰ্লাৰ শিকি আছে তাৰপাছত তাত মানে লৰা এটা আছে। আমাৰ ইতকে এমাহৰ সৰু। লৰাটোৰ মানে মাক ব চাদৰতে ধুৰি উঠি থাকে বোলে বেলেগৰ কোচলৈ না যায় কান্দি থাকে মাত মানে বহুত অসুবিধা হৈ গৈছে। কাৰণ মানুহ গৰাকীও, পাৰ্লাৰ আছে ন
অ' তোন আৰু?
সৰু বয়সত এই বস্তুটো, একচুৱেলি ভগৱানে মিলাই দিয়ে বুজিছে।
মিলাই দিয়ে মিলাই দিয়ে।
কি আমিটো যিমানটো কেপাচিটিলৈকে আমি দাঙিব পাৰো মানে সেইটো-া হিচাপত দিয়া মানে? এতিয়া আমাৰ ছোৱালীয়ে যদি কাৰোলৈ নগলেহেঁতেন মই কিবা এটা কাম কৰি
কেনেকে কৰিলে হয়। হয়নে নহয় অ' সেইটোৱেই।
কথা কি হয় তাই এমাহৰ পৰা আমাৰ তেজপুৰ ঘৰত আছে যিহেতু মানুহ দুনহতো ঢেৰ থাকে-া এ' আমাৰ তাত। তাই বহুত মানুহ দেখিছে, আমাৰ ওচৰৰ মানুহ ওচৰৰ মানুহ খিনিও তাই পাইছে। চবেই কোচত চোছত লয়। গতিকে মানে তাই অকল অকলৰে জন্ম পৰা নেদেখিলে। এতিয়া অকলশৰে থাকিলেওতো অকলশৰে বুলিও নহয়, এতিয়া মালিকৰ ঘৰলৈ যায়, ধেৰ মানুহ পায়, কিবা কিবি কিন্তু তাত মানে তাই গোটেই মানুহখিনি এটা টাইমত জনা বুজা হোৱা টাইমতো ঢেৰ মানুহ দেখিলে,
ও' হোঃ
সেইটো কাৰণে মানে এই বস্তু টো নাই মানে, মানুহলে ভয় কৰা বা কিবা এটা
এইটোৱেই ভাল ন?
গাখীৰখনৰ পৰা যেনিবা অকণমান ৰেহাই'
উম অ' কাৰো ওচৰলৈ নগলে কলে দিগদাৰ হয় ন মাৰ
বহুত দিগদাৰ, আৰু এটা অ' আৰু এটা বস্তু হয়, এইটো কি বুলি কয় আপুনি খোৱা সময়তে ধৰক উঠিলে আপুনি মাকে ভাত কেইটা কেনেকে খাব। যদি বেলেগৰ কোচলৈ নাযায়।
উম উম
তেনেকুৱা হৈ পৰেগে।
সেইটেই।
বেজি আছে ছোৱালীৰ। বা তেৰ তাৰিখ মানে হ'ব নেকি বেজিটো। মানে ইয়াত ছেকেণ্ড বুধবাৰটোত কেম্প বহে মানে। মাহৰ চেক কেনটো বুধবাৰ, ইয়াত মানে এই বেজি চেজি কেম্প বোৰ মানে, কাৰবাৰ কোনোবা জেগাত ধৰক অ ফাৰ্ষ্ট বুধ বুধবাৰে বহে মানে, ফাৰ্ষ্ট বুধবাৰত বহিলে, কোনোবা এটা জেগাত ছেকেণ্ড বুধবাৰ তেনেকুৱা মানে। তেতিয়াহে নাৰ্চ কেইগৰাকী ধৰক অহা যোৱা কৰি থাকিব পাৰে য পৰে তেনেকুৱা মানে, এতিয়া এই মানে ছেকেণ্ড বুধবাৰে বেজি আছে এইবাৰ, আৰু এবাৰ ল'বই লাগিব তাই। আৰু বেজিটো হ'ল চাৰিটা বেজি, দুটা হাতত দুটা ভৰিত।
একেইদিনাই, একে লগে।
একেলগে, আৰু এটা বেজী বহুত বিষ।
ইছ ৰাম, জ্বৰ-চ্বৰ উঠে নেকি?
এইটোত উঠিবয়ে ভৰি পেলাব নোৱাৰা হৈ যায়, বৰফ চৰফ লগাবলৈ কৈছে মোক, আমাৰ ওচ ওচৰতে মানে এইতকে অকমান ডাঙৰ ছোৱালীজনী আছে।
কৰে ন, চাগে ৰাতি
কৰিবয়ে এইটো বেজিত বোলে গোটেই ৰাতি মানুহগৰাকীয়ে ছোৱালীজনীক কোচত লৈ লয়ে শোৱালে বোলে।
আইও দেহি।
আপুনি খুজি কিল খোৱা নিচিনা হৈ থাকে নে, ভাল পোৱালটো গৈ পেলাই, বেজীটো মাৰি পেলাই
নাই এইবিলাক কিবা প্ৰতিষেধক নেকি ন, দিয়াত
প্ৰতিষেধকে ন, দিবটোতো লাগিবই, দিবটোতো লাগিবই, দুদিনটোতো কষ্ট কষ্ট পাব, উম।
সেই এদিন বা দুদিন কষ্ট হ'ব আৰু মাকহঁতৰো কষ্ট হয় ন?
বহুত কষ্ট হয়, তা কিছুমানে মানে কি কৰে, বাপেক বিলাকে হেৰি কৰে
অহ।
বাপেক বিলাকেও কেঁচুৱা ৰাখে। আমাৰ এতিয়া আহ কিব নাজানে আৰু ইয়াৰ পিছত সেইটো কাৰণে নাথাক কেও, মানে সৰুৰে পৰা নুসু, নুশুৱালে যে। যায়। সৰুৰ পৰা নুশুৱালে।
এই মানুহে কয়, এইবোৰ বাপ, এই ছোৱালী বিলাক মানে খুব দেউতাকৰ ক্ল'জ হয়, ল'ৰা হ'লে মানে মাকৰ ক্ল'জ
ক্ল'জ হয় চাগে, কিন্তু ইমান সেয়া নহয় এতিয়া আমাৰ, উ মানে ইয়াৰ লগৰ এটা আছে একদম চেম নাম মানে তাৰো তাৰো এজনী ছোৱালী হৈছ ছে আমাৰ ছোৱালীতকে সাত মাহ মানৰ ডাঙৰ।
উম।
নাই মানে দাক আমাৰ তাই, লা অ', আমাৰ ছোৱালীতকে, কিন্তু তাই মানে কি কৰে এ বাপেকৰ ওচৰলৈ যায়, বাপেকে মানে নিব নিদিয়ে মানে।
উম।
বাপেকে মানে ইমান লাগি থাকিব নোৱাৰে মানে।
অ'। বাপেকে নিজে নিবলৈ নিদিয়ে।
না না, বাপেকে লাগিয়ে নাথাকে।
অহ, আচ্ছা বুজিলো মই।
উম। বাপেকে কয় মানে, কি হ'ল নো? হেদি এইটো কি বুলি কয় এ উম, আ, এই মই মানে ইমান লাগি থাকিব নোৱাৰো দেই পোৱালি-ছোৱালী লগত, এনেকে কয় মানে।
হেহ, হেহ, হেহ, হেহ, হেহ, অৱশ্যে এটা কথা দেই, চবে নোৱাৰে কিন্তু ন?
চবেই নোৱাৰিলেওঁ মানে ধৰক, মাকৰ বহুত সহায় হয় ন।
কলে মাকজনীৰে কষ্ট হয় ন।
উম।
সঁচাকে ন? ল'ৰা-ছোৱালী লগত মাক হতৰো বহুত কষ্ট হয়।
বহুত কষ্ট, বহুত কষ্ট। আৰু মানে বাপেকে ওলাই যায়, এই ইহঁতক ৰাখ ৰখী থকাতকে মই গুচি যোৱাই ভাল, তেনেকুৱা মানে। হি। অহ, আমাক গৈ পেলাই, আমি হস্পিতলত থাকোতে মানে এডমিট থাকোত তে বাপেক আহিছিলে খবৰ লবলৈ। এহতি মানে বেষ্ট ফ্ৰেণ্ড।
উম।
তেতিয়া ক'বল কৈছে আৰু, মই নোৱাৰোঁ দেই আহি থাকিবলে এনেকে, মই লাগি একদম থাকিব নোৱাৰোঁ। মানে কিবা এটা লাগিলে মই কিনি আনি দিব পাৰিম। কিন্তু মই লাগি থাকিব নোৱাৰো।
অ', অৱশ্যে চব একেই নহয় ন, চব তুন সমান নহয়।
কিন্তু আমাৰ ছোৱালী জন্ম হৈছে, অ যেই তাৰিখে, এক তাৰিখে এজনী ছোৱালী জন্ম হৈছে। সিহঁতৰ চ টৱে, মাকতকে বেছি বাপেকহে লাগি থাকে, ৰাতি বাপেকহে খুৱায়।
অ '।
ও তেনেকুৱা, গতিকে কিছুমান আছে মানে। কালি মই তাকে কৈছোঁ মই মানে দেই, মানুহৰ বোলোঁ মৰম চেনেহ অকণমান থাকিব লাগে, এই এটাচমেণ্টটো ল'ৰা-ছোৱালী হোৱাৰ পিছত অকণমান আঁতৰি যোৱা নিচিনা হয় মানে।
হি‌, হি, হয় নেকি?
অহ, সেইটোও হয়। কিন্তু সেইটো কাৰণে মই বোলো এ বেলেগ কে নোৱাৰিলেওঁ এটলিষ্ট কেয়াৰ কৰাটো, পিছতেতু সেইটোয়ে থাকেগে ন ৰিলেশ্বনটোত। আপুনি কিমান? কেয়াৰ কৰে, ইটোৱে-সিটোক কিমান কি কৰে সেইখিনি বুজি পাব লাগে। সেইখিনিও যদি আপুনি শি কাব লগা হয় আৰু তেনেহ'লে আপুনি।
অ
তেনেকুৱা হোৱা যায় কিন্তু এইবিলাক বুজি পাই নাপায় মতা মানুহে ইমান সহজ নহয় নহয় নহ বুজাই থাকিবলে।
সেইটোয়ে চবৰে হেৰিবিলাক বেলেগ বেলেগ ন ভাৱধাৰা বিলাক বা তেনেকুৱাই আৰু।
ভাবধাৰা নহ সলনি হৈয়ে থাকে মানুহবিলাকৰ। অ কিন্তু হ'লেও মেচিয়ৰদ লেভেল এটা থাকে কে নহ।
তাকে তাকে
তেতিয়া সোনকালে মানে মানুহে বুজি পাবও লাগে তেনেকুৱা।
বুজা পৰাটো মেইন আৰু ন? বুজা পৰা থাকিব লাগে কিন্তু।
ৰিলে্চনশ্বিপ এটাত বুজা পৰা লাগিবই। আৰু আজিকালি মানে ধৰক ৰিয়েলিটিটো বিয়া হোৱাৰ ৰিয়েলিটিটো সেই পিছতহে বুজি পোৱা যায় দেই। কিন্তু মানুহ বিলাকে কি কৰে আজিকালি ছোৱালীয়ে লৈ ছোৱালী বিলাক যে ইমান বিয়া হবলৈ বিচাৰে, সিহঁতি নাজানা নেমেলাকে।
অঁ নহ
আগবাঢ়ি পেলা এখন ঘৰ মেইনটেইন কৰাটো সিহঁতি হাতৰ মুঠিৰ কাম বুলি ভাবে মানে।
সঁচাই, সেইটো মানে কি হয় দেখা যাব টাইপৰ থাকে কিছু
কিমান এটা স্ত্ৰাগ'ল থাকে মানে, আপুনি চব ফালে মেইনটেইন কৰিব লাগিব আজি যে এই পজিচনটো মই পালোহি বা আপুনি পালেহি, সেই পজিচনটো পাবলে কিমান টাইম লাগিব। কিমানটা চেক্ৰিফাইচ কিমান কি মা সিহেতিটো এইবিলাক বুজিয়ে নাপা প্ৰথম এটা ধাৰণাত থাকে মোৰ বিয়া হলে মই ধুনীয়াকে ডেচটিনেচন ৱেডিং কৰিম, ফটো শ্বুট ল'ম, কিবা ল'ম সিহঁতি সেই ৰিলছ বিলাকতে পাহৰি যা যায় মানে। আছলিয়তটো অলপ দিনৰ পিছতহে গম পায়।
সকলো সামৰি পেলাই সমানে লৈ যোৱাটো মুখৰ কথা হাজবেন্দৰ মানে গিৰিয়েকৰ পৰিয়ালটো হওক, নিজৰ পৰিয়ালটো হওক, সকলোকে সমানে হেৰি কৰি ৰাখিব
নোৱাৰি নোৱাৰি এইটো ইমান সহজ নহয় মানে, সেইটোৱে আৰু। আপুনি চাহ-তাহ খালে বাকী?
চাহ নাই উ নাই খোৱা মই। মায়ে বনাইছে নি কি চাহ চাগে। মইয়ো এনেই অকমান বা কৰি আছিলো উঠি যাওঁ বাৰু।
অ, ময়ো এই চাহকাপ খাওঁ।
অ', ঠিক আছে নহলে ন।
তাতে আছে মানে